শুনিছা? শুনিছা নে? অ' কোৱা।
শুনিছ নে?
শুনি আছোঁ - শুনি আছোঁ। কোৱা। মই কথা এটা ভাবি আছোঁ।
কি কথা?
এই বৰ ডাঙৰ কথা এটা। কোৱা। কথাটো এনেকুৱা ধৰণৰ
অ'।
কাম এটা কৰিব পৰা যায় নেকি? অ'।
কেনেকুৱা কাম?
কাম আক', যে ঘৰত কৰে যে, হাল-কোৰ- হাল-কোৰ মৰা।
কেনেকুৱা কাম?
হাল মৰা - হাল মৰা। হাজিৰা কৰা লোকৰ ঘৰত।
গৰু-মহ পাৰিব। পাৰি - পাৰি। গৰু অ' ভাই অ'।
কৰিব লাগে।
গৰু - গৰু। গোৱা- গোৱা আছে
গৰু আছে। গৰু ৰখীয়া কৰিব লাগিব।
সেই তেনেকুৱা কৰিব লাগিব। অ' তেতিয়াহ'লে কাইলৈৰ পৰা যাম পথাৰলে।
অ' আজিকালি খেতি কৰিহে খাব লাগিব। পানী হৈছে। পথাৰত পানী, এই নদী- নদীৰ পৰা আহিছে আকৌ পানীবিলাক।
অ' পথাৰত পানী হৈছে নাই বোলো?
পানী- পানী হৈছে। পানী পথাৰত প
অ'। অ' - অ'। ন বিছনা
অ' আমাৰ এইটো জেগাত হে- আমাৰ এইটো জেগাত নাই হোৱা ইমান।
নাই হোৱা। এই মাধৱপুৰৰ এইফালে ভিতৰলে ভিতৰলে ৰাস্তা বাগৰি গৈছে পানী।
অ' এই খেতি- খেতি পথাৰ এইবাৰ ভাল হ'ব যেন লাগিছে ৰাইজৰ।
উম' লাগিছে অ'।
তাকেহে।
কি হয় আৰু।
ভাত খালিয়ে নেকি?
হেঁ?
ভাত খালি নেকি?
ভাত খালোঁ - খালোঁ। তই খালি?
ভাত খালোঁ বাৰু।
উম। এতিয়া কেতিয়া আহিবি ঘৰলৈ?
ঘৰলৈ মোৰ জানো দে কেতিয়া যোৱা হয়, ঠিক নাই দেই। ইমান কনফাৰ্ম নহয় ঘৰ যোৱা
দেৰি হ'ব নেকি?
ঘৰলে যোৱাটো দেৰি হ'ব লাগে মোৰ চাৰিটামান বাজিব চাৰিটা বজাত ঘৰত যাম।
অহ
তাৰপিছত সেইয়াই আৰু ঘৰৰ কিছুমান কাম থাকে যে। কুৰ মাৰিব লাগে জানাই চোন দিয়া গৰু গৰু। চোৱাবলে পথাৰত, পথাৰত ঘৰা নাই
তাকে ত
সেইটো উপাই নাইকিয়া হৈ গৈছে। তোমালোক ছাগলীকেইটা ঠিক আছে তো?
অঁ থিকে আছে থিকে আছে।
অ
খবৰ খাতীও ভাল পাওঁ ছাগলী কেইতা ভাগ।
ছাগলী খাব ভাল ন
ভাল ভাল ভাল ভাল
অ নাই কালি কুকুৰা চাৰ্ট এটা ললো। দুদুহতৰ ঘৰৰ পৰা কুকুৰা চাৰ দুটা দিলে ৰাতিপুৱা হেৰাই ছিলেই বিচাৰি বিচাৰি আনিলো।
তহঁতৰ ঘৰৰ পৰা যে আনিছিলো যে দুটা যে।
আমাৰ ঘৰৰ পৰা এই সেইটো তোমালোকৰ তিনি তিনি কেজি মান হ'ল বুলি কৈছে।
হ'ল তাৰপা আজি দিম পাৰিছে।
ডিম পাৰিলে নেকি?
আহ
ডিম এটা খুৱাবা আকৌ। প্ৰথম প্ৰথমটো মই খাবলৈ। বাবলে ভাল লাগিলে হয়।
নালাগে সেটো কনাটো
কণাটো নেকি? অ মই তোমালোকৰ ঘৰলে যাম বুলি ভাবি আছো অকণমান দেৰিকে
অ মই এতিয়া ত'ত তোৰ ওচলৈ যাম বুলি ভাবিছিলো হে।
অ তেতিয়াহ'লে আমাৰ ঘৰলৈ আহিবা আমাৰ ঘৰত কোনো নাথাকে এতিয়া
উম উম ঠিক আছে। একেলগতে ভাল নহ'ব নযাওঁ মই ঘৰে থাকিম তই ঘৰত থাকিবি মই ঘৰে থাকিম
একেলগে কি ভাল নহয় নেকি? লগত থাকিলে কি বেয়া।
বেয়া অ মই গম পাও বাৰ্থ দেচোন সেইবিলাক কথা
এইবিলাক কথা বাদেই দিলো অ তাৰপিছত কি বুলি কয় উম' যিটো এতিয়া মই কাম কথাটো কলো তোমাক। পথাৰত হাল মোৱাটো অ খেতিটো খেতিটো এতিয়া কি কৰিম বুলি কেনেকে খেতিটো আৰম্ভ কৰা যায় বুলি ভাবিছা তুমি?
এতিয়া পানীটো কমি লওক তাৰপা কোৰটো মাৰিম
পানী পানীয়ে পানীয়ে কাম কৰি থাকিব আমি আমাৰ কাম কৰিব লাগিব
এতিয়া যদি পানী যদি বেছি হৈ থাকে আমি পথাৰখন নেদেখিলে মাটিতটো নেদেখিলে কি কাম কৰিবি?
পথাৰত আমি হাল বাব লাগে।
হাল বাব লাগে এতিয়া পানী যদি ইমান হৈ থাকে।
হয়।
ট্ৰেক্টৰ সোমাব কেনেকে গৰু সোমাব কেনেকে।
সেইটো আমি কিবা এটা উপায় ব্যৱস্থা কৰি লব লাগিব
পানীতটো সিঁচি দিব লাগিব নেকি ৰাস্তাই ইপাৰলে
জলসিঞ্চন প্ৰক্ৰিয়াৰে আমি পানীটো সিছি দিব লাগিব।
উম তেতিয়া ভাল হ'ব। তকালে এইটো চাইড পৰা সিঁচি দিম।
নাই তাৰপিছত নাই। খেতি বাতিটো এতিয়া আমি কৰিব লাগিব আমাৰো এতিয়া কিবা এটা স্বাৱলম্বী হব লাগিব?
হ'ব লাগিব হ'ব লাগিব?
এ কিবা বেলেগ কাম কৰা যায় নি।
বেলেগ কাম এতিয়াততো তেনে সেইটোৱে কৰিব লাগিব এতিয়া বেলেগ কাম বুলিবলে নাই বাৰিষাত।
ন হোটেল এখন আছে ইয়াত বাচন ধৰা লাগে দুটা ল'ৰা। সোমাব পাৰি দোতা লৰা লাগে। এটা তই সোমাব পাৰিলে এটা মই সোমাই দিব পাৰিম অ তই বাচন বহিবি মই বাচন ধুম।
ধোই থাকিবা অ।
অ।
হৈ যাব তেনেকে।
তাকেতো ডেইলি পাঁচশকে দি পাঁচশ নালাগে চাৰিশকে দিলেও হ'ব।
আহ হৈ যাব কেইটাৰ পৰা কেইটা লে।
এই কলেই হ'ল আৰু হোটেলৰ হোটেল খোলা টাইমটোত।
উম আৰু যেতিয়া তেতিয়া ধুই থাকিব নালাগে নহয়।
হা হা, হা অ মানুহ আহিলে দিব লাগিব এনেইতো কাষ্টমাৰ ইমান। উ নাইয়ে আজিকালি?
নাই নাই।
তাকে।
উম আজি বৰষুণ দিছিলে ৰাতিপুৱা সময়ত।
বৰষুণ ৰাতিপুৱা সময়ত এটুপ টুপ পেলাইছিলে। কিন্তু এতিয়া যিটো ৰ'দ দিছে নহয়।
উম
মাহ কছ অ পগলা হৈ গৈছো দেই পানী শুকাই পানি। খেতি কৰিব পাৰিম।
উম
আমাৰ খেতিতটো এবাৰ সফল হব লাগে আৰু যেনে জানে গম পাই।
হ'ব লাগে হ'ব লাগিব, অ নহলে নহ উম।
অ তাকেতো। আম খালা নাই বা। আম খালা।
আম টো কিনা আমে খালো গছৰ আম নাখালো ঘৰ আম।
এই খোৱা যৰি আহা আকৌ ইয়াৰে আছে আমাৰ এই মোৰ ওচৰতে আম। আম অ মইো বেছিকে খাব নাপালো ঘৰত যি দুটা এটা লাগিছিলে।
এতিয়া কাটি আছে নেকি আম।
আম কাটি আছে।
আহ জাম ৰ। পাঁচ মিনিট মানৰ পিছত গৈ আছো।
পাঁচ মিনিটৰ পিছৰত আহিব ন।
অ পাঁচ মিনিট নালাগে তিনি চাৰি মিনিটৰ ভিতৰত মই পাই আছোঁ।
অহ কিন্ত আ। কি বুলি কয় এডোখৰত লৰা আছে মোৰ ওচৰত। ই চোঁৱৰ পাগলক, মাই চোঁৱৰ পাগলি।
শেষ কৰিলি।
মিছ কৰিলি নেকী।
হ
অ মই ভবা নাছিলো মই চেচ কৰি দিলো বুলি কিন্তু।
হ হব একো নাই বাও
এইটো উ মানে মই পাহৰি যাওঁ পাহৰি যাওঁ কিছুমান কথা।
অ একো নাই একো নাই একো নাই যাব। চলি যাব চলি যাব গম পাবিয়ে ন পিছত কি হব।
মোৰ ভুল হৈ গ'ল ক্ষমা কৰি দিব
উম উম হ'ব হ'ব
উ এতিয়া গৰম কেনেকুৱা তোমালোকৰ ফালে
হা।
গৰম কেনেকুৱা হেল্ল'
আমাৰ ফালে এই
অ।
অ।
ফাটা ফা
আমাৰ ফালেও ফাঁটা ফাটিয়ে পুৰা
লাইন আছে এইফালে লাইনো নাই।
ভাবিছিলো নেমু চৰবত অকন খাওঁ নেকি বুলি
গৰমত বহিবলৈ মানুহ, সিজি গৈচোগৈ।
তাকেটো নেমু চৰবত খাব লাগে, আহ খাবি নেকি নেমু চৰবত অহ।
যাম ৰ, দুই মিনিট আও।
অ মই কি মুখত কিবা এটা লগাই দিলো নেকি এনেকুৱা জ্বলা পোৰা কৰিছে নহয়।
জলকীয়া লাগিলে চাগে নহ'লে জলকীয়া লাগিলে চাগে।
জলকীয়া চোৱা নাছিলো অ জলকীয়া চুইছিলো মই ভাত খাওঁতে
ভাত খাওঁতে তোৰ চাগে জলকীয়া লাগি গ'ল মুখত এতিয়া
অ সেইটোয়ে জলিকীয়া চুইছিলো।
অ
বাকী ঘৰত ভাল নহয়।
এতিয়া দিনত ভাত দিনত ভাতটো খালি নে
মই দিনৰ ভাত নাখাও দিনত মই এই চাহকাপ দিনত মই ভাত নাখাওঁ চাহ খাওঁ চাহ তাহ খাই দিওঁ আৰু হৈ যায়
হৈ যায় আহ সেই একে আও অ শকত শকত হয় গৈছ ন
অ সেই ক্ষীনাবলৈ চাই আছো অকমান শকত হৈছো
অ দেখাত লাগিছে বাৰু শকত শকত অলপ
অ তাকেইতো এই এইকেইদিন পুৰা অলপ শকত হৈ গলো। আহ।
এইকেইদিন কৰি থকাই হৈছে যে জেগালে। অ সেইকাৰণে হৈছে। হ'ব দে